হেল্ল' অ অ ভাত খালো তই খালি?
উম এ খাই আহিছোঁ কি দি খালি?
এ দালি বনালো।
উম
তাৰ পিছত তিতা কেৰেলা ভাজি। উম তাৰপিছত আচাৰ চাচাৰ লৈ খালো আৰু।
অ
তই কিহে খালি?
তাৰ সেই মাছ কেইটামান ৰাখিছিলো।
অ
মাছ বনালো হেৰি টেঙা দি।
অ
তাৰপিছত ভেন্দি আলু ভাজিলো আৰু
অ
তাকে খালো।
মাছ আকো বেপাৰী আহিছিল নেকি?
নাই আমাৰ বেপাৰী আহে নহয় সদায় বেপাৰী আহিয়ে থাকে তিয়া লগা তাৰ পৰা ৰাখিছিলো আও
সদায় আহে বেপাৰি ন
উম বেপাৰী সদায় আহে
আমাৰ এফালে আকৌ সদায় নাহে চাৰি পাঁচ দিন দিনৰ মূৰে মূৰে এদিন এদিন আহিব
অ আমাৰ সদায় আহে অ সিয়ালে নাহিলে যোন দিনা নাহে মাছৰ দৰকাৰ হয় মই ফোন কৰি দিওঁ নহয়
অ
ফোন কৰি দিলে ফোনৰ নম্বৰ ৰাখিছো লৈ আহে আনিলে আৰু লৈ আহে আৰু
অ অ
এনেতো সদায় মাছ প ৰাখ শু ন সদাই ন আহিলে নাই কম দে খাওঁ কেতিয়াবা ৰা দুদিনা এদিনা ময়ে ময়ে
আমাৰ আজি এটা গৈ আছিলে ভাল
অ
বেপাৰীতো গৈছিলে মাত শুনিছিলো এ আজি পানী ৰ কলটো বেয়া হল পানী হেৰি হেৰি দ চাবলৈ পানীও দিয়া নাই কলটো টো পানী নল লোক পৰৰ পানী আনি মাছ তাছ ধুই কোনে বনাই থাকিবো বোলো নালাগে ঠ
অ
কলটো পানী ওলোৱা নাই জিভাও লগালো বকেটো লগালোঁ কিবা পাইপে খুলিল নেকি
মটৰ বোহাই লৈছিল হৱলা
নাই মটৰ বহোৱা হেৰি হে য়াটাৰ বোলে হেৰি হেৰি দিয়ে নহয় টেংকি চেংকি হতি দিছে নহয়।
অ অ এই বাটা বাটা যে টেপকিটা বঢ়াই দিয়ে ন।
অ এতিয়া টেপটো বাটে বাটে অ। বাটে বাটে টেপ বঢ়াই দিয়া নাই ঘৰে ঘৰে দিছে।
এ এ ঘৰে ঘৰে এটা এটা টেপ বঢ়াই দিয়ে যে।
অ
ছ উম গাওঁ বিলাকত দেখিছোতো আমাৰ এইফালে দিয়া নাই।
অ আমাৰ ঘৰত এটা বঢ়াই দিছে নহয় আমাৰ ঘৰত দিলে আমি একেবাৰে অ পাইপ দি পেলাই অ। পাইপ কে অলপ কিনি আনি নিজেই ফিটিং কৰি কে কল পৰা লৈকে লৈ গলো।
উম
এতিয়া কলপাতে টেংকি বঢ়াই দিছে টেংকিও দিছে। তাপা
চবকে থেংকিউ দিছে।
অহ
অ এটা এটা টেংকি কেই লিটা
দুশ লিটাৰ
অহ টেংকি এটা যেতিয়া আহে, হে টেং টেংকিটোতে পানী ভৰ্তি হৈ যায়। তেতিয়া মানে পানী খিনি পৰি নাযায়। বোলে ধৰি কৰি থওঁ এইটো নাই আৰু পানী টেংকিতে হৈ যায়।
অহ
অ আজি আকৌ ৰাতিপুৱা লাইন নাই, পানী নিদিলেহি
উম, উম।
অ অ সেইকাৰণে এতিয়া পানী কলটো বেয়া হ'ল, কলটো পৰিহে বেয়া হৈ আছে, পৰহি পায়। জিভাখন আনি থই দিছে, লগাবলৈ আজি জিভা চিভা লগালে
অ উম পানী খিনি নহলে বহুত দিগদাৰ নহ, পানী ন ইফালে একেবাৰে একো কাম কৰিবই নোৱাৰিম, লোকৰ ঘৰৰ পৰা আনিনো কিমান কৰিম দিয়া
তাকেই, খোৱা খিনি লোকৰ ঘৰৰ পৰা আনিছো আৰু নিজৰ কল থোপা তাকে, উপুচি উপুচি মাৰি লয়। অকন কন ধৰা নিচিনা ওলা ছে জিভাখন লগাওতে পানী ওলোৱা নাই অকণ অকণকে ওলাই। তাকে মাৰি মাৰি গা ধুইছো উপায় নাই উম।
ভাল হ'ব অকমান কোমল জিভা লগাবা লাগিব
লগাইছে নাই কলটো কলটোৱে কিবা পাইপ ফুটিলে নে কি আগতেও এনেকে পাইপ ফুতিছিলে
অহ
কৰি ললো আকৌ এনেকুৱাই হ'ল কিয় জানো
উম তলেদি দি যদি পানী যায় আও তলেদি পানী গলে উম
নমাওঁতে নমাওঁতে হ'ল এ টেংকি পানী পাই লৈ সেয়া পানী
অ ব্যৱহাৰ নকৰে এয়া আজিকালি মটৰ বহায় মটৰ বহালে পা এই উদমকল ব্যৱহাৰ নকৰা হ'ল
অ আহ। আমি আকৌ মটৰ নবহাওঁতে এইটো টেংকিতে পানী আহে আৰু, হৈ যায় গোটেইখিনি কাপোৰ ধুলে কমি যায় কিন্তু হৈ যায়।
কল চল যদিও হয় এবাৰো নকম দমকল মাৰিয়ে থাকো মই, বাচন ধাচন অ বাচন ধাচনও ধোঁও আৰ অ ধৰি লোৱা ইটো সিটো পানী কৰি দিয়া, এনে গা ধোৱা খিনিহে মই হেৰি ব্যৱহাৰ কৰো।
কলং আমাৰ কলংৰ কলংৰ পানী শুক শুকাই গলে উম দিগদাৰেই হয়, আমাৰ কল একে বহুত টাই হৈ যায় উচহ্
উম উ উ এইফালে আৰু জাগি ফালেও তেনেকুৱা কাহ হয়।
অ অ
পালং শুকাই গলে পানী মাৰিবই নোৱাৰি।
এতিয়াতো কলং অকণ চাগে দাৰ বাৰিষা দিনত অকণ কোমল হয় কিন্তু নাই আকৌ ফলটো ফলটোৱে বেয়া হৈছে। চেহেৰাটোৰ কাৰণে পানী ওলাই নে ধুনীয়া পানী ওলায়।
হুম এতিয়া বাৰিষা দিন পানী হৈছে এইটো ন হ'বলেহে লাগে উ উ উ উ উ উ
নহ'লেম বানো শাক। কাৰহা
উম উ উ
উমহ ৰাতি পেলি বেছি দিগদাৰ হয় হয়। দিনত বাৰু যৰপৰাই তৰপৰাই আনি ল'ম ৰাতি কপ পা নিম লোকৰ সোপা।
অ দিগদাৰ এতিয়া দিনতে ভৰাই থৈ দে আনি পেলাই।
অ তাকে।
নহলে তোৰ দিগদাৰ ন বাথ চনচলচন ধোৱা কৰা।
উম উম
অ ভাত পানী বনোৱা চাউল বানে বহুত পানীতো লাগিয়ে লাগে।
অহ উম তেনকে যিখিনি আছিল ছোৱালীনো নোৱাৰে যে আজি তিন দিন।
অঅঅ টিয়া।
ৰাতিপুৱা চাৰিটা বজাতে উঠি লোকে গা পা ধুইকৈ গোটেই পানী তহিলং অকণো তলিৰদং কৰি থৈ গুচি গ'ল উমসৎ।
অ অ অ স্কুল গলা তাই।
অ স্কুল গ'ল।
আহা নাই।
নাই নাই। চাৰিটা মান চাৰে তিনটামান বজাত আহে অঁ চাৰে তিনটামান বজাত আহে আৰু উম
টিউচনো কৰি কৈ আহে একেবাৰে
ৰাতিপুৱাই কৰে দুপৰীয়া নকৰে
গৈ পেলাই টিউচন কৰে সোনকালতে যায় নহ'লে বা
কিহত যাই
অঁ তিফিন চিফিন লৈ যায় নেকি
নিনিয়ে একো নিনিয়ে
কি খাই আগতাল তাতো এতিয়া ভাতো নিদিয়ে ন দিনতটো তেনেকৈইে থাকে ছটা বজাৰ পৰা এ দি পঠিয়াবি টিফিন নহলে পাঁচটা বন হয়
নাখায় আকৌ দিলেওঁ কৈ কওঁৱেই নাখায় আকৌ
বুলি ৰাতিপুৱা ন ভাত খাই যায় নেকি
নাখায়
কটো খাঁই নাযায়
একো নাখায় অঁ একো ন নোখোৱাকৈ যায় কেতিয়াবা গাখীৰ অকনণে মেৰি গ'ল্ড বিস্কুট দুখন মানে খাই যায় আৰু
উম হে দিনতটো কেনেকৈ থাকিব পিছত পেট বিষ হব
কেতিয়াবাই খাই কেতিয়াবাহে খায় তাকো সদায় নাখে খাই
পেটৰ বিষ কিহৰ কাৰণে তাই, খাই লৈ পেট বিষাই থাকে হে কিহৰ কাৰণে উম পাছত গেছ সেই বেছি হৈ যায় গৈ আৰু একো নাখাওঁতে নাখাওঁতে সেইকাৰণে পেটৰ বিষ হৈ যায়
ফোন কৰিব বাবে বেছিকৈ ৰাতিপুৱা চাই চটা যে ভাল ন ই কলেওঁ নামানে আকৌ ৰাতিপুৱা চাই ভাত খাব মন নযায়
নাযায় বাৰ টিফিন ৰুটি চব্জি কিবা এটা লৈ গলে তাতে খালে ন
উম গুনাইছে যাব এতিয়া ইমান ৰাতিপুৱা বনালে গৰম নহয় জানো
উম
আচাৰটো ইমান নাখায় বেয়া পায় আৰু ৰুটি খুটি আচাৰ খায়, চব্জি অকণ দিলে খাব পাৰিব এনে নাখায়।
উম। ।
দে। একো কিনিও নাখায় নহয়। বোলে কিবা এটা কিনি খাওঁ, সেয়াও নাখায়।
অ, ওচৰত বা দোকান, বজাৰ আছে, নে নাই আকৌ?
দোকান আছে, নাখায় একো নাখায়। নেখায়, পইচা খৰচ, খৰচটো নকৰে। অ, বিশ টকা লৈ গলে যদি কাৰোবাৰ লগতো যায়, দহ টকাতো খাওঁ বোলে নাই না খাই লৈ আহে।
উ আকৌ গাড়ীত যে হেৰি লাগিয়ে থাকে হয় অহা যোৱা পইচা লাগিয়ে থাকে। সেইকাৰণেতেহে তাই ভাবে আৰু মায়নো কিমান দিব? নাখামেওঁ ন!
খাই আৰু
খাই কৰি পইচাটো বচাই পেলাই লৈ আহে আৰু
অঁ এনে খাই গৈ পইচাটো বচাই লে আকৌ পিছদিনাখন যায়। আগতে লৰাও তেনেকে কয়।
অঁ
ত লয়ো তেনেকে পইচা নিব এ একো নাখায় নহয় যিটো উভতি আহে উভতি গুচি আহে।
উম তই ভাবি মই পইচা দিম তই খাবি পিছত বেমাৰ হ'লে। লে বেছিহে যাব।
খাবনো কি তাত এই চিপচ চিপছ বিলাকে খাব ইহঁত খাব দ কি লাভ আছে।
এই চিপচ কিয় খাব লাগে নো এটা হে পৰঠা এটা খাই দিলে হ'ল দুপৰীয়া
পৰথা খাবলৈ ইমান সময়ত ছুটি নিদিয়া হল এতিয়া ট্ৰেইনত যে এতিয়াও আও নিদিয়া ছুটিব অকণমান সময় কাৰণে
উম
অ চুটি নিদিয়ে
তেনেকে নাখালে কি হ'ব গ দিনটো দিনটো বেমাৰ গেছ উঠিব
উম গেছ হয়ে সেইকাৰণ সদায় বেমাৰ সেইকাৰণে হয়
উম
এতিয়া কি কৰিবি?
উম, হা?
কৈবি এতিয়া তই
এতিয়া অকমান জিৰাম ভাতকেইটা খাই আহিছো।
ত
তাছত জীয়াই পেলাই ফিল্ডত যাম খোজ কাঢ়িব। বৰষুণ পই আছে নে সি
বৰষুণ কিন কিনাই আছে অ।
অ আমাৰ ইয়াতো আছে এৰিলে যাম আও। খোজ কঢ়িবল, ফিল্ডত সদাই খোজ কাঢ়োং দে, হে? খোজ কাঢ়ো গ সদাই।
অ। খোজ কাঢ়িবিগে অ অ হ'ব দে অ।
পাৰে।